হেল্ল' আহ মোৰ ভাল তোমাৰ।
মোৰ ভালে দিয়া কি কৰি আছ এতিয়া?
মই এই এনেই ৰীল চাই আছিলো। ইনষ্টাগ্ৰামত মানে বিহুৰ কিছুমান পুৰণ পুৰণি ৰীল আৰু ভিডিঅ' চাই আছিলো। এইবোৰ দেখি তোলে বৰ মনত পৰিল ভাবিলো ফোন কৰি বিহুৰ বিষয়ে অলপ কথা পাতো।
অ ময় মনত প আমাৰ ইয়াত বিহুতো বহুতো ধৰণৰ ন। ৰঙালী বিহু কঙালী বিহু তাৰপিছত তোমাৰ ভোগালী বিহু। এনে বহুত বিহু তু আমাৰ বহুতে ধৰনৰ কাটি বিহু কই হেইটো। সেইটোৱেইতো আমাৰ বিহুৰ বিভিন্ন ধৰণৰ নাম আছে আৰু
হয়
কৰা নে বিহু উদযাপন কৰা নে তুমি আমাৰ অসমীয়া মানুহ বিলাকে বহুত আমি কিন্তু অসমীয়া মানুহ বিলাক বহুতো কিন্তু আনন্দৰে বিহু উদযাপন কৰ তুমি কৰা নে বাৰু।
অ আমিও কৰো সচাকে মানে বিহুৰ মৰম যে কিমান প্ৰিয় উৎসৱ ন কবিৰে। আৰু বিশেষকৈ বহাগ বিহুৰ সেই সময়খিনি উফ বাপৰে।
বহিয়া লাগি এনে বিহুজা
বিহুৰ বজাজাক বলিলেই মানে চাৰিওফালে কেনে এটা বেলেগ। চঞ্চল উৎসৱ আমেজ হৈ যায় নহয়।
হয় সেটোৱে হয় আমাৰ বিহুৰ কিন্তু বহুতো ধৰণৰ বিশেষতা আছে কিন্তু। ৰঙালী বিহু কঙালী বিহু। বেলেগ বেলেগ মানে বিশেষস্ত আছে কিন্তু এনেকুৱা তোমাৰ ৰঙালী বহুত আমি বহুতো ধৰণৰ। খোৱা বস্তু বিলাক খাওঁ তাৰপিছত কংগালি বুলি আমি দিয়ে প্ৰদীপটো জ্বলাও, ভোগালীৰ বিহুত তেনেকুৱা- আৰু বিশেষতা আছে বহুতো ধৰণৰ তোমাৰ নতুন বছৰৰ আৰম্ভণি যেনেকুৱা আমি। গীত নাচ আনন্দ পৰিৱেশ আমি সৃষ্টি কৰোঁ ন। তেনেুৱাকে বহুত আনন্দ লাগে আৰু সেইকাৰণে। তোমাৰ লৰালি আৰু কেনেকুৱা কিবা আছে নেকি? কিবা মনত পৰে নেকি? তেনেকুৱা কিবা কৰিছিলা নেকি?
কি কলা?
লৰালি কালত তেনেকুৱা কিবা কৰিছিলা নেকি তুমি?
তোমাৰ ভইচটো মানে নেটৱৰ্কটো চাগে খাৰাব চাগে।
হয় নেকি অ হ'ব পাৰে, দিয়াচোন বাৰু ন। অকমান বেয়া হ'ব পাৰে।
উম ইয়াতে ইমান গছ গছনি কাটি কিনে নেটৱৰ্কটো বনাইছে আৰু নেটৱৰ্কে বেয়া। এতিয়া শুনি আছা নে তুমি বাৰু?
হয় হয় শুনিছোঁ?
অ আমাৰ ইয়াতে ফাইভ জি ছিক্স জি এইবোৰ হৈ আছে কিন্তু নেটৱৰ্ক। সিমান ভাল হোৱা নাই। আৰু চৰাই চিৰিকটি বোৰৰো বহুত ক্ষতি হৈ আছে।
এই নেটৱৰ্কৰ কাৰণটো মানে পাখি পোহৰ বাবে মানে বহুত খাৰাপ হয় এইটো।
এইটোৱেটো কথা তুমি বিহুত কিবা নতুন কাপোৰ পিন্ধা নেকি।
অ বিহুতো নতুন নতুন কাপোৰ পিন্ধো মা দেউতা তাক মা মা দেউতাৰ কাৰণেও কিন কিনিছিলো। তেতিয়া তাৰ পিছত আমি ফাংচনবোৰতো যাইছিলো।
গৈছিলা নেকি তোমাৰ ওচৰত ফাংচন হয় নেকি বাৰু?
অ আমাৰ তাতে আমাৰ কলেজৰ ওচৰতে এটা ফিল্ড আছে। তাতে মানে এই বিহু ফাংচন হৈ থাকে মানে বিহুৰ ফাংচনতটো হৈয়ে থাকে মানে মা মা আ আমাৰ ওচৰতে মানে মাত মাতবোৰক হৈ থাকে
আচা তুমি মানে বিহুৰ গান বোৰ শুনি ভাল পোৱা নেকি?
অ শুনিয়ে ভালেই পাওঁ ৰেডিঅ' টিভিত বিহুৰ গান আৰু। ছবিবোৰো মানে লৰাবোৰ বোক মানে ঢোল, পেপা প্ৰেক্টিচ কৰি যে বজাই ন বহুত ভাল লাগে।
তোমাৰ মোৰ ভাল লাগে তোমাৰ চবতকে বিহুৰ খাৱাৰ কোনটো ফেভৰেট হয়। মোৰ কিন্তু পিঠা লাৰু বোৰে হয়।
সেইটোয়ে মোৰো মোৰো। আমিতো মানে ট্ৰেডিশনল ড্ৰেছ পিন্ধি মেখেলা চাদৰ পিন্ধি এইবিলাক মানে বিহু চেলিব্ৰেট কৰোঁ।
অ তুমি বন্ধুহতৰ লগত থকা নেকি নে পৰিয়ালৰ লগতে কৰা।
বন্ধুৰ লগত বন্ধু বান্ধৱতো আছে পৰিয়ালৰ লগত বিহুটো মানে বেছিকে মানে চেলিব্ৰেট কৰোঁ বন্ধু বান্ধৱৰ লগত মানে ফুৰিব যাওঁ আমি। ফাংচন চাবলৈ যাওঁ কিন্তু ঘৰত মানে সেই ট্ৰেডিচনেল ইয়বিলাক আগৰ নিয়ম বিলাক কৰিব লাগে গা ধুই মা মা দেউতাক সেৱা কৰা আৰু নতুন কাপোৰ পিন্ধো তাৰ পিছত দিনটো মানে পৰিয়ালৰ লগতে জলপান খাও আৰু সন্ধিয়া হলেই ওলাই যাওঁ বিহু ফাংচন চাবলৈ তোমাৰ তোমালোকক কি কৰা?
আমি উ চবৰ লগতে মানে দেউতাৰ লগতে মানে ফেৰবেৰ কৰো আৰু উদযাপন কৰো আমি তাৰপিছত আমি গাঁৱলৈ যাওঁ আমাৰ ঘৰত গাঁৱতো এটা ঘৰ আছে গাঁৱলৈ গৈনে উদযাপন কৰ বেছি ভাল লাগে তাতে চহৰতকৈ তাতে ভাল লাগে ক'ব গ'লে ইমান মজমজি হব। এইটো বৰ্তমানতো হৈ যায়গে ন তাতে।
গ্ৰামততো আৰু ভাল হয় ন।
অ গাঁৱত বহুত ভালকে হয় তাতে আমি গীত নাচ তাৰ পিছত আমাৰ যিবিলাক খাৱা দাৱা হয় সেইবোৰ খাওঁ আৰু বহুত ভাল দৰ উদযাপন কৰো তাতে। এ তোমাৰ তাতে টো আমাৰ চহৰততো মানে বহুতো ধৰণৰ হেৰি হৈ যায়গে ন জাক জমকত ইমান আছে কিন্তু ইমান প্ৰদূষণ হৈ যায়গে তো তাতে কৰি কিনে ইমান আনন্দতটো নাহে আৰু
হয় হয় হয় মোৰটো মানে বিহুৰ মানে দ্বিতীয় আৰু বা তৃতীয় দিনা মানে ফ্ৰেন ফ্ৰেণ্ডছ গ্ৰুপটোৰ লগত মেখেলা চাদৰ পিন্ধি ওলাই যাবলৈ বেছি মজা লাগে
উম উম এতিয়াতো আৰু কিবা বিহু আহিয়ে আছে ন। এইটো বিহুত কিবা উদযাপন কৰিব বুলি ভাবিছা নেকি কি কৰিবা বুলি ভাবিছা?
এই তেনেকেই মানে হেই তেনেকে কৰো আৰু তেনেকেই কৰিম।
আচ্ছা তোমাৰ বিহুত চবতকে মানে ভাল লগা বস্তুটো কি হয়।
সেই মানে আহ উ হুচৰি আৰু মঞ্চত গোৱা বিহু মানে গান বোৰ শুনা তাৰ পৰা ঢোল চাপ আৰু পেপাৰ শব্দ, শব্দ শুনিলে মানে ভাল লাগে দুটা মানে এটা নাচিবলৈ মন যায়
অ আমিও নাচো কিন্তু তোতে আমি বহুতো না মানে মানুহক ঘৰৰ ঘৰলৈ গৈ কিনে মানে আমি উম ন নৃত্য পৰিবেশনতটো কৰিছিলোও আমি ঢৌল বেপাৰ এইবোৰ বজাইছিলো তেনেকুৱাকে আমাৰ অসমৰ সংস্কৃতি বোৰতো এনেকুৱা ন ভালো লাগে আমাৰ সেইকাৰণে কৰি কিনে
বিহুৰ দিনা দৈ চিৰা গুৰৰ জলপান কৰা নে নাই
অ কৰো কৰো আমি ৰাতিপুৱাই কৰিল সেইবোৰ
তাৰপিছত মায়ে বনোৱা ঘিলাপিঠা ঘিলাপিঠা পালো আৰু মোৰ একো নালাগে
হয় নেকি
হয়
মোৰ সেই এটা বিহু কলে মই আৰু ভাবি থাকো এতিয়া আৰু এটা বিহু আহিব আমাৰো অকল তিনিটা ন সেইকাৰণে অপেক্ষা থাকো আৰু মই আৰু মোৰ চবত আৰু বেছি ভাল লগা কথাটো হ'ল আমাৰ ঘৰত যেতিয়া পিঠাটো বনাই ন সবোৰ পিঠা বনতে লয় আগতীয়াকৈ লৈ লৈ কিনে খোৱাাতটো সেইটো মই বৰ আনন্দিত লগা কথা আৰু হয় মই কৰো যেনেকুৱাকে আৰু
ম মোৰ মাৰ হাতৰ সেই কৃসি তিল তিল পিঠা আৰু নাৰিকলৰ লাৰু একদম মানে ফেভৰেট দাইত দাইত চাইতো একদম মানে পাহৰিয়ে যাওঁ তেতিয়া
এনেকুৱা তোমালোকৰ তাতে পৰিৱেশটো কেনেকুৱা হৈ থাকে ন বিহুৰ সময়
অ চবেই মানে হ উল্লাস আৰু আনন্দই মানে আনন্দময়ী হৈ থাকে পুৰা
আচ্ছা
চবে মানে ল ছ ছোৱালী বিলাকে মানে পুৰা ককাল ভাঙি নাচি থাকিলে
অ তোমাৰ বন্ধু বিলাকে আহে নে তোমাৰ ঘৰলৈ বিহুত দিনা?
অ অ মিঠাই খাব আহে পিঠা বি পিঠা পিঠা তেওঁলোকে মানে পালেই হল পিঠা অ
য ঠিকেই কৈছা বাৰু তুমি
হয়
বিহুৰ বিশেষতো জানা নেকি বিহুতটো কিহৰ কাৰণে হয় কি হয় জানা নেকি তুমি?
মই মানে তেনেকে মানে নাজানো তই জানা নেকি
ৰঙালী বিহুৰ বিষয়ে অকমান জানো আৰু মই
কি কোৱাচোন?
ৰঙালী বিহু তোমাৰ মানে, আমাৰ হেৰি কৰা হয় ভালদৰে খোৱা বোৱা কৰা হয় আৰু মানে এইটো আনন্দিত মানে আমাৰ উৎ খা জাতীয় মানে বস্তুটো আমাৰ বাবে তেনেকুৱাকে চাইছো আৰু আমি নৃত্য পৰিবেশন কৰো তাৰ পিছত আমি এই মানুহৰ ঘৰলৈ, যাও হেৰি উদযাপনতটো বেছি প কাতি বিহুত তোমাৰ মানে উম পৃথিৱীত মানে মানে হেৰি জ্বলোৱা হয় আমাৰ দিয়া জ্বলোৱা হয় আমাৰ খেতি বা। ত মানে কি কৰাৰ কাৰণে জানে নে হেৰি মানে সেইটো কৰাৰ কাৰণে আমি। হেৰি হৈ থাকে ন আমাৰ খেতি বিলাকত তাৰমানে মই। কবাত চাইছোঁ আৰু মানে সেইটো প্ৰদীপ চদিপ জ্বলাই কিনে মানে। সিহঁতে ভগৱান প্ৰাৰ্থনা কৰিলে মানে আমাৰ। খেতি বাতি বিলাক ভাল হয়। কাকো যে কেইটা কাগজ দিতে কৈলো এ এইকেইটাই দিম না আমি তোমাৰে।
হয় হয়। এইটো তোৰ বিহুৰ কোনো বিশেষ চাইল্ডত কিবা মেমৰী কিবা মনত আছে নে?
চাইল্ডহুড মেমৰি।
অ।
চাইল্ডহুড মেমৰি বাৰু এনেকুৱা নাই কিন্তু সৰুতে যিটো কৰিছিলোঁ আৰু নিত্য পৰিৱেশন। মানুহ ঘৰলৈ যোৱা তেনেকুৱাই আছে।
অ। মই মানে মোৰ মোৰ সৰু থাকোঁতেই মানে এই গাঁৱলী ঘ ঘূৰি। গৈছিলোঁ তেতিয়া গোটেই মান ছবিবোৰ মানে মানুহ লগ হৈ চোতালত। বিহু মাৰিছিলোঁ তাৰ পিছত ডাঙৰ ডাঙৰ খুৰী আইতা নিজে পি। পিঠা বনাই আমাক খোৱাইছিল সেই দিনবোৰ এতিয়াওঁ মানে বৰ মিছ কৰোঁ।
অ তুমি এতিয়া কিবা কাম বোৰ কৰা নেকি নেএতিয়া কাম নকৰা বাৰু?
এতিয়ো মানে এতিয়া মানে অলপ বিজি থাকোঁ। এতিয়া সেইবিলাক কৰিব নোৱাৰোঁ টাইম নি নিমিলে।
মোৰো এনেকুৱা হৈছে।
এতিয়া মানে মেলা এতিয়াতো মেলা মেলা ঘূৰিবও নাযাওঁ।
অ তোমালোকৰ মেলা হয় নেকি বিহু বিহুত।
অ মেলা হয়। মানে বিহু আমাক কেৱল ফুৰ্তি। আনন্দে নিদিয়ে চহৰৰ এই ইমান ব্যস্ত জীৱনৰ মাজতো আমাক মানে আমাৰ চিপা আৰু। অসমীয়া সংস্কৃতিৰ লগত বান্ধি ৰাখে।
অ এইটোতো কথা আৰু ঠিকেই আছে দিয়া।
বিহু আছে কাৰণে মানে অন্তত মানে নতুন নতুন প্ৰজন্মই নিজ। নিজৰ সাজ পাৰ কলা সংস্কৃতি বুজাই পায় বুজি পায়।
অহ।
বিশেষ একো নাই অ এইবোৰ মানে ভাবিছোঁ তোৰ লগতে আকৌ। মেলা ঘূৰিম।
মানে অ ঠিক আছে। আহিম দেই এইটো বিহুত আহে এইটো বিহুত তোমাৰ তাতে হেৰি হয় নেকি মেলা হব নেকি।
অ হ'ব হ'ব বিহু মানটো মেলা। আহ ঠিক আছে দে অ।
ভাল লাগিল দিয়া।
অ অ।